হেল্ল'
অ ক
কেনে আছ
ভাল ভাল তোৰ ক
মোৰো ভাল ৰ
অ বাকী ঘৰৰ চবৰে ভাল
উম আছে দে তোৰ
আমাৰো ঠিক
উম বাকী তোক কথা এটাৰ কাৰণে ফোন কৰিলো ৰ মই
অ ক
মই মানে এটা ব্যৱসায় খুলিম বুলি ভাবি আছিলোঁ মানে এনে এটা নিজৰ পৰা এটা ব্যৱসায় ষ্টাৰ্ট কৰিম তৌ কেনেধৰণৰ মানে এতিয়া ব্যৱসায়টো নানান প্ৰকাৰৰ আছে দেচোন তাকে তোৰ লগত অলপ কথা পাতো বুলি ভাবিলো যে কি ব্যৱসায়ত গ'লে ভাল হয় বা ব্যৱসায় কি কৰিলে য়াতে সফলতা লাভ হ হয় কি নহয় পিছলে ত' তেনেকুৱা কথা আৰু এনেই তই কচোন ব্যৱসায় বুলিলে তোৰ এনে তই কি বুলি ভাব
নে
ব্যৱসায় মানে তোৰ কি আৰু ব্যৱসায় হৈ হৈছে তাৰ মানে লাভ উদ্দেশ্যে বা সেৱা
উম।
য'ত মানে তোৰ কিনা বেচা কৰা হয় আৰু বস্তু বিতৰণ কৰা হয়। তাৰপিছত, তোৰ সংগত মানে এইটো এটা সংঘঠিত প্ৰক্ৰিয়া আৰু এনে ব্যৱসায়টোৰ সৰু দোকানৰ পৰা আৰম্ভ কৰি ডাঙৰ ডাঙৰ মানে উদ্যোগলৈ হ'ব পাৰে আৰু
আচ্ছা, মানে তোৰ মতে যিকোনো ধৰ বৈধ কাম হ'ল বা যাৰ জৰিয়তে গ্ৰাহকৰ প্ৰয়োজন পূৰণ কৰ-কৰি এটা উপাৰ্জন কৰা হয়। তাকে, মানে ব্যৱসায় ক'ব পাৰি আৰু
মানে তোৰ ব্যৱসায় তিনিটা ধৰণৰ আৰু এটাৰ তোৰ উৎপাদক মূলক ব্যৱসায় এটাতোৰ বাণিজ্যিক ব্যয়ৱসায় এটাতোৰ হ'ল সেৱামূলক ব্যবসায়।
উম।
তোৰ মানে উৎপাদনমূলক ব্যৱসায়ত মানে তোৰ নতুন সামগ্ৰী তৈয়াৰ কৰা হয়। তেনেকুৱা তোৰ খাদ্য হওঁক, কাপোৰ হওঁক বা আচবাব হওঁক মানে আৰু তোৰ বাণিজ্যিক বাণিজ্যিক ব্যৱসায় তোৰ বস্তু মানে কিনি কিনে বিক্ৰী কৰা হয়। আৰু তোৰ যিটো সেৱামূলক ব্যৱসায় সেইটো মানে তোৰ সেই ব্যৱসায়টোত শিক্ষা চিকিৎসা, বেংকিং, পৰ্যটন, তথ্যপ্ৰযুক্তিৰ মানে এইবোৰ বস্তু সেই ব্যৱসায়টোৰ মাজত অন্তৰ্ভুক্ত হৈ থাকে মানে। তোৰ মানে ব্যৱসায়ৰ জৰিয়তে দেশৰ অৰ্থনীতি শক্তিশালী হৈ থাকে। আৰু তোৰ নতুন উদ্যোগ গঢ়ি উঠিলে মানে কৰ্মসংস্থান বৃদ্ধি পায় আৰু।
অ' অ', লগতে ইয়াৰ উপৰিয়ো তোৰ ব্যৱসায় নতুন প্ৰযুক্তি ধৰ উদ্যাপ উদ্ভাদ-উদ্ভাদন হ'ল আৰু তেওঁৰ দক্ষতা বিকাশতো সহায় কৰে। আৰু মানুহৰ জীৱনৰ ধা-জীৱন‌ ধাৰণৰ প্ৰতিও মানে উন্নত কৰে আৰু।
এইটোয়ে তোৰ মানে সৰহ সংখ্যক মানে সফল ব্যৱসায়ী মানে যিবোৰ চাক চাকচেছ ফুল বিজনেচ মেন আছে, নে ইহঁতে মানে বিদেশলৈ বস্তু মানে আনা নিয়া কৰে আৰু, আমদানি, ৰপ্তানি কৰে আৰু ইয়াতে মানে সেই টোৰ, ফলত মানে বিদেশীৰ মুদ্ৰাও লাভ কৰে, মানে উপাৰ্জন কৰে।
উম। আৰুতো তোৰ অসমতো তোৰ বহু ব্যৱসায়িক সম্ভাৱনা আছে।
অ'।
তাৰে ভিতৰত তোৰ আটাইতকৈ জনপ্ৰিয় হৈছে, তোৰ চাহ উদ্যোগ হ'ল।
হয়, মানে তোৰ ইয়াৰ উপৰিয়ো বহুত আছিল দেচোঁন তাৰ ভিতৰত তোৰ হেৰি বাহঁ বেতৰ সামগ্ৰী আছে, তাৰপিছত ৰেচমৰ বস্তু আছে, হস্তশিল্প আছে, কৃষিভিত্তিক উদ্যোগ আছে, আৰু তোৰ মাছপালন কৰা আছে তাৰপিছত তোৰ গাখীৰৰ উদ্যোগ আছে, আৰু তোৰ পৰ্যটন ব্যবসায়ৰ মানে সম্ভাৱন না, বহুত আছে আৰু।
উম, উম। সেইটোৱে আৰু এতিয়া যেনেকে ধৰ পৰ্যটন ব্যৱসায় মানে ধৰ, এতিয়া বাহিৰৰ পৰা যেতিয়া টুৰিষ্ট আহে, আমাৰ ইয়াতে। কাজিৰঙাখন আছে, মানস নেশ্বনেল পাৰ্ক আছে। ত-ত সিহঁতৰ তাতে, আমি যদি ঠাইবোৰ দেখা আ-আমাৰ ইয়াৰে কি, কি? মানে, প্ৰধান বস্তুবোৰ যদি আমি ইয়াৰে দেখা খাওঁ প্ৰায়, সিহঁতক ফুৰাওঁ। তে সেই হিচাপত আমি ব্যৱসায় এটা সেয়া কৰিব পাৰোঁ, সিহঁতক দেখোৱা নামত।
পাৰু, পাৰু।
এজন সফল ব্যৱসায়তো, কিছুমান বিশেষ গুণ থাকে।
তাকে, তাকে।
উম, তেনে ধৰ তোৰ সততা হল। তাৰপিছত পৰিশ্ৰম কৰিব পাৰিব লাগিব, ধৈৰ্য্য থাকিব লাগিব। আৰু সময়ৰ সঠিক ব্যৱহাৰ কৰিব জানিব লাগিব, তেখেতে।
সেইটোৱে।
ক্ষমতা আৰু গ্ৰহণৰ দক্ষতা থাকিব লাগিব।
উম।
তোৰ মানে? ইয়াৰ লগতে তোৰ মানে ধৰ, গ্ৰাহকক কি লাগে কি নালগে। এই বস্তুটোতো জান লাগব মানে গ্ৰাহক তই যদি ভাল সামগ্ৰী দিয়া তেতিয়া, মানে তোৰ লাভটো বাঢ়ি যাব। যাব।
উম, উম।
যি লাগে, সেইটো দিব পাৰো। কম মানে, কম খৰচত দিব পাৰিলে আৰু ভাল। লাগে। সামগ্ৰী মানে সময়মতে আনব লাগব, আৰু গ্ৰাহকক লাগা সামগ্ৰী। প্ৰডাক্টটো হ'ব লাগব, তেতিয়া ভাল আৰু।
আচ্ছা?
আৰু, তোৰ মানে এজন নতুন যদি কোনবাই, ব্যৱসায় আৰাম্ভ কৰব খুজছে? তেতিয়া মানে ধৰ, সি প্ৰথমে ধৰ, কি কি মানে ৰাখিব। নিজৰ ব্যৱসায়টোত, সেই বিষয়ে মানে সি আগতে ভাবি ল'ব লাগব। তাৰপিছত তোৰ মানে, জাগা চাইও ব্যৱসায়ৰ ওপৰত কথা। যদি ভাল জাগাত ব্যয়সায় এটা খোলা, তেতিয়া তোৰ। মানে, কি বুলি কয়? চেলটো বাঢ়িব মানে? ব্যৱসায়টো ভাল হ'ব আৰু, উম। সেইটোয়ে, মানে আগে তই বিচাৰ কৰি ল'ব লাগব জানা মানুহৰ লগত। তাৰপিছত তোৰ মানে, বাজেটতো কেনেকুৱা হ'ব সেইটোৰ ওপৰত তই ভাবি ল'ব লাগব।
উম।
তাৰপিছত, তই জা-জাগাত অকল চালে নহব নহয়। জাগা খিনিৰ অনুমূতি ল'ব লাগব, তই পাবিনে নাই সেইখিনি কৰ তাৰিছত, এইবোৰ বস্তুৰ ওপৰতহে মানে তোৰ ব্যৱসায়তো তই খুলব পাৰ। নতুনকে যদি খুলব খোদছ'?
হয়। আৰু তোৰ চব জেগাতো, চব ব্যৱসায় চলা নাযায়।
নাই, নাই, নাযায়। আৰু আজিকালি তোৰ? সামাজিক মাধ্যম আছে, ডিজিটেল মাধ্যম আছে। তাৰপিছত, অনলাইন শ্বপিং আছে। এইবোৰ। এইবোৰে দিয়েতো, আজিকালি ব্যৱসায় বোৰ সফল হয় নহ কিমান। আজিকালি চোন, মানুহে দোকানত ত' ক'ত যায় কিনবৰ কাৰণে?
সেইটোৱে, ঘৰতে যদি ব্লিংকিতে হওক বা ফ্লিপকাৰ্টেই হওক
চব্জি বজাৰ কৰিবৰ কাৰণে বিলিংকিত আছে। তাৰপিছত তোৰ ফ্লিপকাৰ্ট মিনিজ আছে কিবা কিবি যদি লাগে। তাৰপিছত তোৰ মানে, খোৱা বস্তুৰ কাৰণে হওক তোৰ চুইগী আছে।
জমেট' আছে।
এইবোৰ মান সেইটোয়ে, আজিকালি মানে ঘৰত বহি দিলে বস্তু আহিয়ে যায়। কোনেনো আজিকালি দোকান বজাৰত যায়।
অ', এই গৰমতনো কোননো যাব যদি ঘৰত বহি বহি সামগ্ৰীখিনি ঘৰত পায় আছে।
টোৱে, তাকো মানে ইমান দামতো নহয় দেচোন, অলপ ধৰ বজাৰতকে ত্ৰিশ চল্লিশ টকা বেছি আৰু সিমানে অকল ডিফাৰেঞ্চটো।
সেইটো কাৰণে আজিকালি মানুহবোৰেও দোকান চোকানত ইমান এটা নাযায়।
উম সেইটয়ে, সেইয়াই আৰু ইয়াৰ সমস্যাও বহুত আছে দেচোন ব্যৱসায় এটাৰ, তোৰ ধৰ হঠাতে তোৰ মানে বাজেটটো নিমেলিব পাৰে মানে মূলধনৰ অভাৱ হৈ যাব পাৰে। আৰু তোৰ আজিকালি বিজ-বিজনেচত কিমান কম্পিটিশন, কম্পিটিশন চলি থাকে। সেইটো কাৰণে তাৰ্চত টোৰ, আজিকালি মাৰ্কেট চেঞ্জ হৈ থাকে। এইটো বিজনেচ নচললে সেইটো চলোৱা সেনেকুৱা। তাৰিছত তোৰ মানে বস্তুৰ মানে হেৰি দাম বাঢ়ি যায়।
বাঢ়ি যায়।
আৰু মানে কৰ্মচাৰীৰো অভাৱ হয় আজিকালি। বহুতে মানে তোৰ বেলেগ বেলেগ জব কৰি থাকে ন, ত নাপাব বাৰো এনেহেন মানে কৰাত।
উম।
সেইকাৰণে মানে তোৰ, এটা ভাল চিন্তা কৰি ল'ব লাগে আৰু ব্যৱসায় এটা কৰাৰ আগত। তেতিয়া মানে এই সমস্যাবোৰ মানে তই আহিলেও সমাধান ওলাব পাৰ আৰু ভালকে।
ঠিকে কৈছ।
মানে টোৰ আজিকালিৰ জেনেৰেশ্যন টো কি হৈছে সহঁতে মানে, অকল চাকৰিৰ ওপৰত নিৰ্ভৰ নকৰে। সেইটো মানে নিজে ব্যৱসায় এটা আৰম্ভ কৰে। সিহতৰ মানে এইটো মেণ্টেলিটি আছে যে আমি বিজনেচ এটা আৰম্ভ কৰিম।
আজিকালি এইটোৱে মেণ্টেলিটি চবৰে।
সেইটোৱে বিজনেছ কৰিম। তোৰ মানে সৰু ব্যৱসায় পৰাই মানে ডাঙৰ সফলতাৰ আৰম্ভণি হ'ব পাৰি মানে। ত এটা সৰু যদি বিজনেছো আৰম্ভ কৰ। তোৰ যদি ভাল যায় ব্যৱসায়তো তেতিয়া তোৰ সেইটো বস্তু লাভ হৈ থাকিব আৰু তই মানে গ্ৰ' কৰি দিবি আৰু। শালিটোৰ মানে আত্মবিশ্বাস থাকিব লাগিব দক্ষতা তাৰপিছত, তই কঠোৰ পৰিশ্ৰমো কৰিব লাগিব দেচ এইবোৰ বস্তুৰ কাৰণে। যে তই, এই সৰু ব্যৱসাইটোৰ পৰা যি ডাঙৰ ব্যৱসায় খুলি দিছ এইটো বস্তুৰ কাৰণে, কাৰণ চবে চবেইতো আৰু ইমান ডাঙৰকে ষ্টাৰ্ দিননা চবে
চবে সৰুৰ পৰাই ষ্টাৰ্ট দি পেলাই পিছলৈ ডাঙৰ কৰে।
অ' বস্তুটো উঠি যায় মানে, সি আৰু ধৰ এ-এ-এটা ব্যৱ সাই পৰি আছে লাষ্টত যাই উঠি যোৱাৰ পিছত দুই তিনিটা জোগাত খুলি দিয়ে আৰু।
হয় হয়, আৰু চবেই এইখিনি কেপাচিটি নহয় চবে ধৈৰ্য লাগিব কষ্ট কৰিব লাগিব তেতিয়াহে ফল'ব পিছলৈ।
অ' সেইতোৱে। এইটোৰ ব্যৱসায় হৈছে আৰু তোৰ ব্যক্তি আৰু সমাজ মানে দুইটা উন্নয়নৰ এটা শক্তিশালী মাধ্যম আৰু ইটোৰ অৰ্থনৈতিক বিকাশ কৰ্মসস্থ আৰু উদ্ভাৱনক মানে উৎসাহিত কৰে আৰু আমি যদি তোৰ সততা পৰিশ্ৰম আৰু নতুন চিন্তাৰে আগবাঢ়ো তেন্তে মানে আমাৰ লগত মানে সমগ্ৰ দেশৰ উন্নয়নৰ আগবাঢ়িব আৰু অৱদান
এনেই এতিয়া তই কচোন মই এতিয়া ব্যৱসায় খায় ক্ষেত্ৰত কি কৰিলে ভাল হয়
তই তো আগে চাব লাগিব তই কেনে ধৰণৰ ব্যৱসায় কৰিব খোজ যি তোৰ কোনোবা চিনাকি আছে তেনে ধৰণৰ ব্যৱসায় কৰাৰ আগতে তেতিয়া তই তাৰ পৰা অলপ এক্সপিৰিয়েঞ্চ থকা মানুহ ন হি এ তই তাৰ পৰা অলপ সুধি ল'ব লাগিব যে কেনেকে কেনেকে কি আৰম্ভ কৰাটো ভাল হ'ব এইটো মানে ব্যৱসায়ত লাভ আছিলে নাই এইটো বিষয় পিছলৈ সেই হব নে নহয় এই তোক নিজৰ এক্সপেৰিয়েঞ্চে দি কৱ নহয় তোক কি হব কি নহয় তাৰ পৰা জানি ল'ব লাগিব নহ'লে বা তোৰো যদি কিবা আইডিয়া আছে নিজৰে আগতে যদি ব্যৱসায় কৰি থৈছ তে তই নতুনকে কিবা নতুন ব্যৱসায় খুলিব পাৰ আৰু
আৰু ধৰ যদি এটা জেগাত এটা এখন ব্যৱসায় অলৰেডি আগৰ পৰাই আছিলে তাতে মই যদি সেইটো ছেম ব্যৱসায় কৰিব যাওঁ সেইটোত মোৰ ইমান এটা লাভ নহ'ব
তোৰ সেইটো জাগাত তো লাভ হ'ব পাৰে নহ'ব পাৰে কাৰণ যোনে আগৰ পৰাই কৰিছে সি ধৰ যদি তাৰে ওচৰ মানুহবোৰৰ লগত বেয়া বা তাৰ মানে ভাল সামগ্ৰী নিদিয়ে হি তই যদি মানে কম দামত তাতকে ভাল সামগ্ৰী দি দিব পাৰ যদি মানুহৰ মনত এটা মানে ভাল তই কি বুলি কয় অহ ইমপ্ৰেচন এটা বনাই দিব পাৰ তেতিয়া তোৰ মানে হৈ যাব পাৰে সেই জাগাতো মানে লাভ
হয় হয়
চাই চিতি খুলব লাগিব দেচোন সেইবুলি আৰু কি ব্যৱহাৰ কৰা এইটো চাব লাগিব এ
তাকে মই ভাবিছোঁ
কাৰণ কৰিম বুলিটো নহয় না জাগা চাব লাগব তই পাৰ্মিচন লব লাগব
উম বহুত কথা আছে বহুত কথা আছে তোৰ আৰু যদি মই বোলে এখন মিঠাইৰ দোকানে ধৰ খুলিলো যদি মই নিজে যদি মিঠ মিঠাইখিনি কোৱালিটি এটা ভালকে দিব নোৱাৰোঁ মানুহবোৰক তেতিয়াহ'লেতো মানুহবোৰেতো মোৰ দোকানত থৰি না আহিব
উম সেইটোয়েতো যদি মিঠাই চিঠাই তই পুৰণা মিঠাইবোৰ যদি ডেইলি চেঞ্জ কৰি নাথাক তই যদি সেতোৱে ৰাখা মানুহ কোনোবা খাই তেতিয়াতো তোৰ কমপ্লেইন দি দিব সেইটোয়ে ত তোক কোনোবা কমপ্লেইন দি দিব তাছত তোৰ বিজনেচ নচলা হব এই দোকানৰ বস্তু সামগ্ৰী ভাল নহয় মানুহ নাহা হ'ব আৰু সেইটো কাৰণে অলপ চাই চিতি কৰিব লাগব চব যাতে দুৰ্গা হকেও মানে ভাল পায় আৰু সেইটো বস্তু
সেইটোৱে কথা আৰু ব্যৱহাৰটো অতি মেইন মানে বহুত দৰকাৰী বস্তু এটা ব্যৱসায়ত
সেইটোৱে মানে যেনেদৰে গ্ৰাহক আমাৰ ভগৱান আৰু
আৰু ভাল ব্যৱহাৰ যদি আমি নিদিওঁ গ্ৰাহকক তে আমি ব্যৱসায় এটা খোলাই ৰাখব আমাৰ কাৰো অধিকাৰেই নাই